কি কৰি আছা?
আছোঁ ৰ'বা এই মেগী বনালো মেগী খাই কাৰণে এনে বহি আছোঁ আৰু মোবাইল চাই তুমি?
মই এনে আছোঁ ৰবা কি কৰিম কাম নাই।
উম সেইটো। আজিতো অকমান গৰমতটো কমিছে কালি ইউজি গৰম দিছে।
উম, আজি মই বহুত কম পাইছো। এই পৰহি আৰু তাৰে আগৰ দিনাখন অলপমান বেছিয়ে আছিল।
উম আজিতো মই বেংকেত লৈ পিনে শুই আছো।
অ আন, মই খালি ৰাতি ব্লেং ব্লেংকেট লৈছোঁ।
উম সেইতো।
এনেও ঘৰত থাকিলে, ভাল ইয়াতকে অলপমান গৰম দিলে দিগদাৰ।
উম সেইটো।
চাহ খালো ৰবা। তুমি খালা?
মই চাহ খোৱা নাই ৰ'বা মেগীয়ে খালোঁ।
মগিয়ে খালা, উম। মইয়ো এই আজি ৰাতিপুৱাই ভাত খাইছিলো। ৰাতিপুৱা ভাত খাই কিনে মোৰ কাম আছিল। কামত গ'লো গৈ কিনে বাহিৰে বাহিৰে কম্পিউটাৰত সোমালোঁ সোমাই কিনে এই অলপ আগত আহিছোঁ। ভাতে ৰাতিপুৱাই যে খাই গৈছোঁ। এতিয়া ভাত খোৱা নাই, এতিয়া আৰু ভাত খাম আৰু অলপমান পিছত। এতিয়া আৰু এতিয়া ভাত খালে মানে কি ৰাতি এতিয়া ভাত খাব নোৱাৰিম না, সেইকাৰণে চাইে খাইছো এতিয়া।
উম উম সেইটো এতিয়া ভাত খালে ৰাতি খাব পাৰিবা।
উম সেইটোৱে।
উম' তাকেতো, বাকী কলেজ চলেজটো বন্ধ।
উম কলেজ চলেজ বন্ধয় এতিয়া কামটো কলেজো নাই একো নাই। পুৰা বৰ মানে একদম অশান্তি লগা হৈ গৈছে মোৰ।
উম ঘৰত থাকি বহুত বৰ লগা হৈছে আৰু।
মানে মোৰ ক'বাত যাব মন গৈছে কিন্তু কত য মন গৈছে মই নিজে ধৰিব পৰা নাই। কিবা এটা কৰিব মন গৈছে কিন্তু মই- কি কৰিব মন গৈছে কি কৰিলে মোৰ মন শান্তি লাগিব ময় নিজে ধৰিব পৰা নাই।
এই দুদিনটো মানে মই ইমানেই মোবাইল চাইছোঁ আজি মানে ভাবিছোঁ মই ড্ৰেছ এটা অৰ্ডাৰ দিওঁ। ময় দিনতো ড্ৰেছটোৱে চালো কিন্তু এটাও বিচাৰি নাপালো। ত মাথা গৰম হৈ গৈছে মো মোবাইল চোবাইল চোৱা নাই আৰু এতিয়া।
মই ড্ৰেছ চাওঁ তাৰ পিছত চেণ্ডেল চাওঁ চববিলাক চাই চাই লাইক কৰি লাইক কৰি থৈ দিও। কিন্তু মই এটা বস্তুতটো অৰ্ডাৰ দিব নোৱাৰো কাৰণ মই গৈ কিনে লাষ্টত দোকানতে পচন্দ হয়। মোৰ মোবাইলতে। এটা বস্তু মানে কি কাপোৰটো পচন্দ হ'ব কিন্তু মোৰ চেণ্ডেলটো মানে মোৰ কনফৰ্ম নহয় যে- চেম চাইজৰ আহে নে, কোৱালিটি ঠিকে আহে নে নাহে মোৰ মানে অলমান অলমান হেই লাগি থাকে।
মই আকৌ দোকানত বেছি দাম লোৱা যেন পাওঁ সেইকাৰণে মই অনলাইনতে অৰ্ডাৰ দিওঁ।
দোকানতো অলপমান বাৰগিনে কৰিব পৰা যায় এটোতো মানে মোৰ কমফৰ্টেবল যোনবিলাক চেণ্ডেল সেইবিলাক- পাঁচশ টকা তলত মই দেখাই নাই।
উম' সেইটো।
মানে কিছুমান আছে নহয় অলমান ব্ৰা- ধৰি লোৱা পিন্ধিলে অলমান পিন্ধাৰ নিচিনা টাইপ নাপায় সেনেকুৱা চেন্দেল বিলাক অলমান ধৰি লোৱা পাতল পাতল টাইপ চেন্দেল। সেইবিলাক চেণ্ডেলত দাম বিলাক কিন্তু এনে নৰ্মেলি অলপমান কমত- ধৰিব পৰা যায়। কিন্তু এয়াতে কিন্তু ন দামটো বহুত দেখাই আছে ধৰি লোৱা চাৰি- শ চাৰে চাৰিশ পাঁচশ এনেকুৱা কৰি দেখায়।
অঁ সেইটো, দাম আছে উম গণেশগুৰিত ভাল।
উম' কিন্তু কিছুমান চেণ্ডেল আছে কমতে পায়। দুশ তিনিশ টকা সেইবিলাকত পাই যায় কিন্তু এই ভালে হ'ব নে বেয়াই হ'ব বা আৰু।
উম' সেইয়েটো তাকে।
আৰু যদি উম বাই চান্স বোলে আঠাটো অলপ কম থকা আহিল বা চিলাই টো ফাটাৰে পৰা আহিল যদি সেনেকুৱা হয়, -
ৰিটাৰ্ণ কৰিব পাৰা- যায়, কিন্তু কিছুমানে ধৰা ৰিটাৰ্ণটো কৰাৰ পিছত আৰু আহে নাহে দিগদাৰ হৈ যায় নহয়।
অ ৰিটাৰ্ণ কৰাত ধেই প্ৰব্লেম কিছুমানত হয়।
উম'।
বাকী ক'বাত যাবা নে নাই।
ক'বাত মানে কি অলপমান এনেই ফুৰিব যাম বুলি ভাবি আছিলো। কিন্তু, ক'ত যাম তাকে ভাবা নাই।
উম আমি ফ্ৰেণ্ড কিটাই মিলি ওলাই যাম দিয়া ক'বাত নহ'লে একদিন।
যাম দিয়া দশ তাৰিখৰ পিছত যাওঁ নেকি।
উম' সেইটো অঁ দহ তাৰিখৰ পিছত মানে মোৰ বাৰ্থডেৰ পিছতে যাওঁ আৰু মোৰো বাৰ্থডে আহিলে।
অঁ বাৰ্থডেৰ পিছতে যাব পাৰা।
উম' কাৰণ বাথ বাৰ্থডেত খৰচ আছে আকৌ।
অঁ সেইটোও হয়, এহ বেছি খৰচ কৰি থাকি- ভিৰত যাই লাভ নাই অলমান মানে এনজয় কৰা টাইপত যদি যাব বিচাৰা চাইন্স মিউজিয়ামে মোৰ মতে দি ভাল। বেলেগ বিলাকটো অকল পাৰ্ক বিলাকত চোৱাৰ বাহিৰে কি আছে ফটো উঠাৰ বাহিৰে
উম নাই ফটো
সেইটো পাৰ্ক চাৰ্কত মই সেইকাৰণে মানে অকল ফটো উঠা আৰু ঘূৰা বাহিৰে খোজ কাঢ়া বাহিৰে একো নাই। কিন্তু এনে ধৰি লোৱা যদি চাইন্স মিউজিয়ামত যাব বিচাৰা তাতে অলপমান মানে কি চাই কিনেও ভাল লাগে ব স্তুবিলাক অলপমান বেছি ভাল লাগিব, ফেমিলিৰ লগত যাই যিমান ভাল লাগে লগৰ লগত যাই বেছি ভাল লাগিব চাগে মোৰ মতে দেই।
উম সেইটো নাই মোৰ হেৰি কি কয় চাইন্স মিউজিয়ামতে যাব মন আছে মানে অকণমান খেলা জাগাত যাব মন আছে যাতে খেলিব পাৰোঁ এহ ফটো চটো উঠিব মন নাই মোৰ।
মোৰো মন নাই কিমান আৰু ফটো উঠিম ফটো উঠো কিন্তু, এশটাৰ ভিতৰত ক'ৰবাত দুটা বা এটা পছন্দ হ'ব তাকো লাষ্টত যাই কিনে সেই দুটাও ভাল নালগা হৈ যায়।
উম উম মোৰো ভালে নালাগে মোৰতো একদমেই পছন্দ নহয় মোৰ একো বস্তুৱে বা সহজতে পছন্দে নহয় কা পোৰ পছন্দ নহয়, মানুহো পছন্দ নহয় সেনেকুৱা ধৰণৰ মই।
মই যাই কিনে ঘূৰি আহিম মানে এদিন ত' মই এটা বস্তু কেতিয়াবা যদি কিবা এটা বস্তু পছন্দ হৈছে সেইটো বস্তু মই ল ব যদি নোৱাৰো মই মানে সেইটো বস্তু পোৰা মাণ্ডত মাইণ্ডত মানে লাগি যাব যে ধৰি লোৱা সেই বস্তুটো মানে মোৰ বহুত দিনলৈকে মনত থাকে মই এইটো নাই লোৱা নাই মোৰ মানে পছন্দ লাগি ছিল মই ন'ললো, এনেকুৱা লাগি থাকে মানে।
উম সেইয়েটো।
আৰু কেতিয়াবা হয় নহয় পছন্দ হোৱা বস্তুটোৰ লগতে আমাৰ পইচাটো নিমিলে। এৰি থৈ আহিব লগা হয়।
উম তাকেতো, বাকী গাঁওৱে ছাঁওৱে নোযোৱা?
সহজতে পছন্দ নহয়ে কিন্তু হোৱাৰ পিছতো বস্তুটো এৰি থৈ আহি আহিব লগা হৈ যায় মোৰ।
উম তাকে।
গাঁও গাঁৱত যায় মই ইমান গাঁও হেই মন আছে ইমানো বেছি মন নাই। তাতেও গৈ পিনে সোমাই থকাৰ বাহিৰে এইটো ঘৰত গৈ সেইটো ঘৰত যোৱাৰ বাহিৰেনো কি আছে।
উম সেইটো মইয়ো গাঁৱত যাম বুলি ভাবিছো ৰবা গাঁৱতে যাই কিনে আহো আৰু কি কৰিম আৰু ইয়াতেও থাকি সেইকাৰণে
অলপমান মই ভাবছিলো অলপমান ফুৰিব চুৰিব ক'ৰবাত মই মতে এনেকুৱা এক্টিভিটি থকা বিলাক কত জাগাত যাই কিনে চাগে ভাল লাগিব মোৰ মাতেদি
উম হেৰিত হেৰি যোৱা পিছে পাৰা পিছে পুনৌ
পুনৌত, পাৰি কিন্তু। তাতে বহুত সেনেকুৱা আছে।
উম সেই তাতে খেলা বহুত হেৰি আছে।
তাতে যি সোমাব যাই কিজানি চাগে টিকেটৰ দামেই চাগে বেছিকে হ'ব একেলগে উম পাঁচ হাজাৰ দি কিনে তুমি তাতে যাবা ভিতৰত খেলিবৰ কাৰণে
উম সেইয়টো অঁ মই শুনামতে পাঁচ হাজাৰ বাকী
ল'বই কাৰণ ইমান বস্তু এক্টিভিটি বস্তু বিলাক আছে ইয়াতে।
উম সেইটোৱে, তাকে।
এই নাযাও এই পাঁচ হাজাৰ টকা দি কিনে তহতি কৰিব যাবি নে এটো
হেই দুচানচ মিজেয়ামতে যাম দিয়া
অ মই সেই ভাবি আছো চাইন্স মেজত কম পইচাটো হৈ যাব
উম খেত তাকে আৰু কি কৰিম লগৰ কিজ কিতাকো লগে নাপাওঁ আজিকালি কাকো চবে বিজিয়ে থাকে কৰো লগ কৰিব টাইমে এ নাই
অ লগ কৰিব নেকি গতি চবৰে সেই একেই লগ কৰিব ই কাৰোবাৰ যদি কিবা মিলে কাৰোবাৰ কাৰোবাৰ নিমি নিমিলে এনেকুৱা হয়
উম কালি কৈছিল তাৰিছতনো কোনো নাহিলে কত মেছেজ দিছিল মানে লগ কৰিম বুলি তাৰপি
চবে এনে কয় আৰু আমাৰ ইফালৰ আ কি বুলি কিয় কিছুমান আছে চালিটাা খ ৰাাত ৰাতি ৰাি মানে খ া ল দিয় লু আ
ওলাই মাজ নাই আৰু সিহঁতে লগকেইটাইখিনি তাত ভাল চব মানে একদম একে একে বয়সৰ ল'ৰা ছোৱালী বিলাকে লগ মানে
উম আমাৰ কাৰ এয়া
আৰু আমাৰ লাষ্ট
উ উ হয়
ঠা পূজাত আৰু আমাৰ লাষ্ট টাইমটো ওলাই আঠা পজাত প্লেন বিলাক বনোৱাৰ পিছত আৰু নিমিলে প্লেন বিলাক সেই হিচাপত আ যোৱা নাযায়
উম কি ধুনীয়াকে ক'বাত যাম প্লেন বনাব ক'বাত পাৰ্টি কৰিম সেই প্লেন বনাব লাষ্ট ছত যাইগে এনেও প্লেনবোৰ কেনচেল কৰাই হয়
এনেও ই ইতিয়াই তুমি যি ফুৰিব পাৰিবা পিছত ঘুৰা চুৰা চাগে নহ'বই তেতিয়াহে মানে কৈ থাকে পিছত কৰিবি পিছত কৰিবি মোৰ মতেদি যদি এবাৰ তুমি চাকৰি তাকৰি পাই যোৱা ন পিছত কিন্তু ঘুৰা চুৰা মোৰ মতে ইমান নহব কাৰণ তেতিয়া অকল চাকৰি চাকৰিৰ পিছতে লাগি লাগি থাকা অ এতিয়াই যি ফুৰা নাই টাইম আছে পিছত যদি চাকৰি পোৱাৰ পিছত এনে উম চাকৰি এৰি কিনে কোনবা যাব নেকি টাইম এৰি কিনে তাইম আৰু মোৰ যেতিয়া দাদাই টাইম যদি মিলে চাকৰী যদি পাও তেতিয়া কিজানি তোমাৰ লগত এ নিমিলিব এ সময়টো একে একে নহয় ন বেলেগ বেলেগ থাকে
উম সেইটো তেতিয়া টাইমেই নাথাকিব আৰু আৰু তেতিয়া আৰু টাইম থাকিলে
সেইটোএ সময় সেইটোএ দুদিন এতিয়াই যি ঘূৰিব পাৰা ঘূৰা আৰু সেনেকুৱা কিন্তু এতিয়া ঘূৰিব কাৰনে পইচা লাগিব নহয় পইচাটো নাই যে
উম এতিয়াও কাম নকৰো পঢ়ি থকা ষ্টুডেন্ট কত আৰু পইচা পাম
এ সেইটোৱেতো কিছুমানেতো পাৰ্ট টাইম কৰি আছে
আ
এ সেইটোৱেটো কলেজটো খুলিলেও মই শান্তি পাওঁ কলেজটো নুখুলিলাক লেগি অশান্তি বুলি ঘৰত অশান্তি মানে কি বৰিং তাৰ বাহিৰে একো অশান্তি নাই ঘৰত শুভও মন মনাযায় বহি থাকিবও মন নাযায় একো কৰিব মন নাযায়।
দিনটো মই খাওঁ শু ৰাতিপুৱা চাবা মই চাৰে দহটাত উঠো সদায়। ডেইলি মই চাৰে দহটাত উঠিম উঠি কিনে ভাত খাম ভাত খাই কিনে আকৌ সেই- সাতটা বজাতে তাৰপিছত আকৌ ৰাতি স মেলি মেলি মোবাইল চাই আকৌ সুই যাম সেইয় হৈছে আৰু দিনটো।
ময় আৰু বেছিভাগ তাৰমানে কি হয়? অ উঠো বাৰু সোনকালে উঠো। সোনকালে উঠি কিনে আৰু মই যাওঁ অ গা-চা ধু ভাত- চাত খাও ভাত- ত খাই উঠি কিনে অলপমান টাইম থাকো আৰু মই টো- টোপনি এ আহে যদি মই ঘৰত থাকো বেছি টাইম। তাতকে মই ওলাই যাওঁ অলপমান সোনকালে সোনকালে ওলাই গ'লে তেতিয়া টোপনিটো অলপমান- নাহে মানে নোযোৱাৰ আগতে এনে ওলাই গলে মোৰ বাবে ভাল। থাকা মানে যিমান থাকিবা সিমান টোপনি বেছি হ'য়।
উম আৰু এনেও তোন তুমি মানে কি কয় কম্পিউটাৰ ক্লাছ যোৱা নহয় ত' টেনচন নাই আৰু। কম্পিউটাৰ ক্লাছতে টাইমটো গুছি যায় আৰু।
সেইটোয়ে মই সেইকাৰণে কম্পিউটাৰ ক্লাছত অলপমান দেৰিলৈকে থাকি দিওঁ কাৰন ঘৰত আহিওটো মোৰ কাম নাই একো একো।
উম' সেইটো মোৰো কম্পিউটাৰ ক্লাছটো আধা হৈ আছে ৰ'বা যাব লাগিব একদিন। মানে কালিও মানে কম্পিউটাৰ চাৰক লগ পালো চাৰে কৈছে- যাবা কম্পিউটাৰ ক্লাছ কিয় নোযোৱা মই কৈছো ছাৰ যাম ৰ'ব এনেই কৈ থৈ দিছো আগষ্টৰ এক তাৰিখ মানৰ পৰা যাম চাগে।
ঠিকেই আছে।
মানে কি হয় তুমি ঘৰৰ অঁ অঁ দিয়া তে-
অ‍ঁ অঁ।